কি কিৰিছ।
সে এনে কথা পাতি আছিলো দাদা আৰু বৌ আহিছে যে। আহ তৰ লগতে মানে এনেই কথা পাতি আছো।
অ।
বহি আছে সিহঁতে।
আ চাহ-তাহ খালে নে নাই?
অ খালো ভালে সেই কিবা ভাত খোৱাই নাই। তই ভাত খালি?
অ ভাত খাই উঠিছো হে।
অ সকি অ অ আজি খোৱাই নাই আজি দেওবাৰ তাতে ঘৰতে আছো যে তাৰপিছত এ বহুত দিনৰ পৰা মানে জলপান খাব মন গৈ আছিলে। আ জলপান কেইটামান ভাজি পেলাই মিক্সাৰতে পিচি কৰি গাখীৰ আনি পেলাই তাকে মাই মই খালো।
অ কি জলপান?
এ উখোৱা চাউল আছিল অ উখোৱা চাউল অ
উম
খৰাই গুৰি যে
উম খাই ভাল লাগে
অ ভাত বনাই থৈছো কিবা কঁঠাল গুটি গুটি আলু এনেকে জোল বনাই তাৰপিছত এইয়া ৰংপুৰীয়া আলু আছিলে সেয়া শুকানকে তেলতে ভাজি পেলাই থৈ দিছোঁ খোৱা নাই এ কি লগত
দালি বনালো তাতে কঁঠাল গুটি আলু দিলো তাৰপিছতে বুট লেচেৰী মাহ আলু তেনেকে ভাজিলো আলহী আছে জোৱাই নাই অ এজনী আছে সৰু ভণ্টিজনীৰে অ অ তাই আহে যাব ওলাই আছে ছোৱালীজনী মানে কিবা পেট বিখাইছে বুলি কৈ আছে যে
অ
তাকে যোৱা নাই আৰু ৰ'দটো বেছিকে দিছে
আজি আজি যাব গৈ আবেলি গ'লেই হ'ল ঠাণ্ডা ঠাণ্ডা আৰু ৰ'দটো আক এ আবেলি টাইমতহে একেবাৰে কাৰাকে দিয়ে
তাই এটা বাগাৰ নিচিনাকে সেই
উম অ ভাত পানী বনাই খুৱাই বোৱাই আজৰি কৰি লৈছোঁ এতিয়া
অ
কেতিয়া যায় যাব আও।
অ বিয়া ভালে ভালে গ'ল আও।
অ গল বিয়া খাই কেনেকুৱা পালে সেইদিনাখন।
অ ভাল বস্তু বিলাক চব বিলাক বনোৱা ভালে হৈছে। মাংস খিনিও ভাল হৈছে দালি। মানে ভাটোৰ কাৰণে এনে বস্তু খিনি সোৱাদটো নাইকিয়া হ'ল। ভাতটো কিবা হ'ল অ ভাতটো কিবা পানী পানীৰ নিচিনা লগা হ'ল বেছি সিজিলে নেকি মানে ভাত বাকী চব বস্তু বস্তু খিনি ধুনীয়া সোৱাদ উঠিছে কিন্তু ভাত কেইটাৰ লগত মানে
বৰ অ মানে ইমান উৎপাত হৈছে সেইখিনি সময়তে সেইদিনাখন কি হোৱা নাই মানুহ যেতিয়া ভিৰ লাগিছে বস্তু বনোৱা শেষ হ'ল ভৰাওঁতে আকৌ চিলিণ্ডাৰ কিবা হেৰি হৈ গ'ল ফাটি গ'লগৈ চিলিন্দাৰ নহয় পাইপদাল পাইপদাল ফাটি গল তিনিটা চৌকা হে তেনেকুৱা হ'ল নহয় সেই সেইখিনি সময়তে হাহাকাৰ লাগি গ'ল আমাৰ মানুহ ইফালে আহি ৰৈ আছে জেগাটোও কম হ'ল
অ আমি থকা সময়তে নে তাৰ আগতে
তাৰ পাছত সন্ধিয়া সময়ত অ সন্ধিয়া টাইমত মানুহ। যিখিনি সময়ত ভিৰ লাগিলে সেইখিনি সময়ত হে তেনেকুৱা ঘটনা হ'ল। তাৰপিছত আকৌ মানুহ বহুত হৈছে নহয়। তহঁতে অহা সময়খিনিত মানুহ ইমান নাছিলে নেকি ন।
ক্লাছ নাই নাই নাই তথাপিও আমি ৰব লগা হৈছে।
অ আৰু জেগাটো বহুত কমিলে যে। এটা ৰুমত হোৱা নিচিনা হ'লে যদি সেইটো কাৰণে স উম বাহ চা। নহ'লে তাতে কৰো বুলি কেনে উমহ মাম নালাগে দে তাতে প। কোনো দিন নহয়।
উম উম।
ৰ দিন কাৰণে মানে সেই ডাঙৰ ডাহ বনোৱা নতুন ঘৰ সেইকেইটাতে। মানুহ সোমোৱাই নাই অ। দুহাজাৰ টকা লগোৱা নে সেই তাৰ ৰুমতে মানে কওঁ বুলি ক'লে আৰু। হ কিন্তু সেইনাখন উ উ। বৰষুণ নিদিলে উম ৰাতিপুৱাহে অকনমান দিলে ধুনীয়াকে। অ অ অ তাতে। এটা চাউনিতে মানে পঞ্চাশটা মান মানুহ বঢ়োব। পাগল হয় বাহ হতৰ উ মানো মানে ভিৰ নালাগিলে। উম মানুহ ভিৰ নালাগিলেই হয়।
অ সিহঁতে এতিয়া ৰুম এটা ৰুমতে ঠেক। ঠেক হ'ল যে বহুত।
অ। সেইখিনি সময়তে কি কওঁ কি নকওঁ এনেকুৱা মানুহখিনিয়ে বহুত সময় বহি আছে। বেয়াও লাগি গৈছে গৈ ইমান সময় বহি থাক বহুৱাই ৰাখিবও ভাল নালাগে নহয়। তাতে আকৌ সেই মানে এইটো ঘটনাটো হ'ল যে।
উম।
মানে বস্তু শেষ হৈ হ'ল সেইখিনি সময়তে সামৰিব লগা হৈছে। সে গেছৰ তেনেকুৱা ভেজাল ওলালে।
অ তাৰ পিছত অ আকৌ নতুন টাইপ আনিব লগা হ'ল নেকি।
হা অ নতুনকে আকৌ লগাই পেলাই তাৰপিছত। বনাব পাৰি যে মাংস প্ৰথমে অনা খিনি সেইখিনিও শেষ হ'লে। হোৱাৰ পিছত আকৌ আনিছে বাইশ কেজি আনিছিলে।
অ অ।
হয় বাইশ কেজিও লাষ্টত শেষ
হেই ৰাইজৰ মানুহে বনাইছে নে কাৰিকৰ আনা।
অ ৰাই ৰাইজৰ মানুহে বনালে এনে কাই ৰাইজে মানে উ ৰাইজৰ কাৰণে বনাই পেলাই হেৰি বেয়া ৰাইজক বিদায় দিয়াৰ কথা কৈছিলে কিন্তু সেই যিজন কাৰিকক মানে মাতিছিলে।
অ।
অ কাৰিকৰজনৰ মানে বাপেকৰ বোলে আই চইত ৰাখিব লগা হ'ল।
অ অহ।
আহিব নোৱাৰিলে যে।
উম।
গাঁও মানে ওচৰৰ দাদা এজন আছে সিয়ে বনালে।
অ।
তাৰপিছত সমাজৰ মানুহ দুজনমান আছিলে সিহঁতে বনালে। না না গৈছে। এয়া মানে ওচৰ গৈ গ'ল আৰু সমাজৰ মানুহ কেইজন। পিছত সেই দাদাজনে বনালে বাকী যি পিছত লাগতিয়াল হোৱা খিনি।
উম উম মোক তেনেকে সময়ত মানে আহিব নোৱাৰিলে অসুবিধা হৈ যায়।
অঁ অঁ উমঁ। যেনে তেনে চলি গ'ল আও।
অহঁ।
মানুহ দিনত ইমান নাছিলে হেৰি এটামান বজাৰ পৰা-। আহিছে ক।
তই পেজেন্ট তই হেৰি কি' দিলি পেজেন্ট?
পেজেন্ট সেইয়াই আঙঠি এটা দিলো।
অ কিমান পৰিলে?
নাই এহেজাৰ পৰিছে।
অ দাম লবই এতিয়া দাম বাঢ়িছেই।
উম এ হেৰিখনৰ পৰাহে আনিলো। মানিক মানিক চান্দ খনৰ পৰা। উম। তাত গৈছ নে তহঁতে এনেই?
মানিক চান- অ মানিক চানত গৈছিলো নে অ মানিক চাণত নাই যোৱা নেকি? মানিক চানলে নে চানমল বুলি গৈছিলো। চানমলত, চানমলত নাই যোৱা। আমাৰ মানিক চানতে গৈছিলো অঁ।
গৈ ভাল লাগে দেই মানিক চান খনত। মানুহখিনিও ব্যৱহাৰ পাতি ভাল আউ।
ভাল। আমি মানে বিহুত বিহুৰ ওচৰতে গৈছিলো যে বিহুৰ পিছতহে বিহু আগত বিহুৰ পিছত গৈছিলো হ'বলা। সেইকে আমাক যি হেৰি অ বিহুৰ পিছতে গৈছিলো। তাৰপিছত আমাক একদম গামোচা সিহাতেজি সন্মান কৰিছে, গামোচা পিন্ধাইছে ডিঙিত।
উম।
গৈ পেলাই সিহঁতে কলে কি চাব তাৰপিছত আমি কৈছো এইয়াই ৰূপৰ মানে বস্তু চাম। তাৰপিছত ওপৰলৈ উঠি যাব দিছে আৰু।
অ।
সেইয়াই ব্যৱহাৰ পাতি। তাৰ পিছত বহিব দিছে কিবা খাম নে, কফি খাম নে কি খাম?
অ সেইদিনাখন ও আমাকো সেই কফি খা খাব নে চাহ খাব সুধিলে এ' নেখাওঁ বুলি পানী কে খাম বুলি ক'লো। তাৰপিছত নৰ্মেল পানী নে কল্ড ড্ৰিংক খাব বুলি ক'লে নহয়। এ' নৰ্মেল পানী এ' নেলাগেই তথাপিও নালাগে কল্ড ড্ৰিংককে আনি দওঁ বুলি আনিলেই। কল্ডড্ৰিং আনিলে। চাৰিজনী গৈছিলো যে আমি দুজনীয়ে খালো কল্ড ড্ৰিং তাৰ পিছত আকৌ বও হ'তে মানে এই নৰ্মেল পানীকে খাম- বুলি ক'লে যে।
অঁ
নৰ্মেল পানী সিহঁতক আনি দিলে। ধুনীয়া ব্যৱহাৰ পাতি ভাল লাগে, অ। দোকানী তাত থকা সেইবিলাক
উম।
কৰ্মচাৰী বিলাকো
অ।
প্ৰথম গৈছো যে এবাৰো গৈ পোৱা নাই। ত' গৈ পেলাই সেনেকে সোমাইছোগৈ ক'ত কি কৰে, ক'ত কি আছে পায়টো নাজানো হয়। তাৰপিছত প্ৰথমটোত মানে সোণৰ বস্তু পায়। আমাৰ পিছত গৈ পেলাই ক'লো বোলো হেৰি এ' আঙুঠি দেখুৱাবচোন। ৰূপৰ এনেকে বুলি ক'লো কৈছে ৰূপৰ হ'লে এই ওপৰত যাব লাগিব যাওঁক বুলি ক'লে। তাৰপিছত তাত গ'লো তাতো সেই মানে হেৰি দেখুৱাচোন কলো মই। তেতিয়াহে আঙঠি দেখুৱাকচোন। বৌ এটা ললে, ওঠৰশনে ক অ হেৰি ডাঙৰ বৌ। নিজৰ কাৰণে লৈছে মানে, অ। ওঠৰশ পৰিছে। তাত অকন মানে ডাঙৰ যে শকত মানুহ নহয় আঙুলিত টো ডাঙৰ এতিয়া আমাৰ এতিয়া সৰু মোৰটো-মোৰ জোখত এতিয়া লৈছো আঙুলি সৰু। সেইটো কাৰণে মানে ওজনটো কম আৰু হেৰি।
অ।
সেই তেনেকুৱটো ললো মোৰ মোৰো অলপ মানে কম পঢ়িলে ওজনটো কম কাৰণে।
অ।
মানে উ সোণাৰী তাত এনেই হেৰি যে সোণাৰী বিলাকৰ তাত বনাও। তেনেকুৱা নিচনা নহয় আঙঠটো আঙঠটো মানে দেখিলে কিনা আঙঠি নিচিননাহে লাগে।
অহ কিনে আঙঠি অহ।
চনোকে ডায়মণ্ড পথাৰ লগোৱা আছে।
অহ। মানে ভাল ভাল লাগিছে তেতিয়া হলে ন।
কিনা আঙঠি বিলাক যে মেচিনত বনোৱাৰ কাৰণে তেনেকুৱা নেকি এইবিলাক চাগে মেচিনত বনাই।
অ মেচিনতে বনাই সেইবিলাক সেইকাৰণে তেনেকা হাতে বন। সেইবিলাক ন বেলেগ গপ চব ন।
অ চিলচিলিয় নহয় মানে অ চিল মানে এইটো মানে। আঙঠি এই কিনি অনা আঙঠি বিলাক যে যেনেকুৱা বগা। পুৱা উঠি দেখেই তেনেকুৱা এ মানে চিলছিলা মানে। সে সোণাৰ পৰা অনা নিছিলে নহয়। ভালে লাগিছে আঙঠিটো মানে।
অ।
তেনেকুৱা হলে ভাল লাগে এই ৰূপাঙলীবিলাক সোণাইিব আনাবিলাক কিবা জত হলা নিচিনা হয় থাকে। সেইয়া যে। অ হাতে কৰা নিচিনা কৰে যে হাতে কৰে যে। মেচিনত কৰে সেইকাৰণে।
উম।
উম। অ গোসাই।
এয়া হুৱাইছে খেলি আছিলে। ক বা ওপৰলৈ বোলে কি দলিয় দলিয় সেইটো আহি চকুৰে পৰিলে। কান্দন চিঞৰ বাখৰ এতিয়া হোৱাই ললে যে ত। পণ গৈছে নেকি মাৰদ নাই। যি অকলে অকলে চলাই হেন্দলডাল একদম। যি খৰা ব নোৱ দুইটা ছোৱালী নিজে চলাই ঘূৰি ফুৰে কাকো দৰকাৰী নাই।
উম।
কিন্তু অশান্তি লাগে অ মানে এলাহ লাগিলেহে নুঠে আৰু কান্দে তেতিয়া উঠাব পঢ়াব ধৰিলেও নবঢহে। যেতিয়া তা মন যাব নিজে একদম উঠি উঠাই দিব লাগে আও। জ চলায় সেই থ।
উম।
এ তাতে অকণমান হেৰিয়া ব্যস্ত হৈ থাকিব পাৰিব।
অ হ'ব দে মই কাম কৰো হা। অ হব উম উম।